হেল্ল' অ, বুমণি কোৱা?
কি কৰিছা?
আছোঁ ৰ'বা বহি ফেনৰ তলত।
বন্ধ বুলি কল কৰিলো আৰু এটা মনত, মনত পৰিলে।
অ, ভালেই কৰিছা মই তোমাক ফোন নাই, নাই, মই এতিয়া মানে ফোন কৰিম বুলি ভাবিছিলোঁ তোমাক। তাৰপিছত তুমি কৰিলা। কি কৰি আছা তুমি?
এই এনে আছোঁ। বৰ্তমান কিবা কিবি অলপ কালি হেনা বনা লগাম অকমান যোগাৰ কৰিলোঁ। আজি তাৰ মানে আমাৰ ওচৰত তৰু বাইদেক চিনি পোৱা ন। তেওঁ অকণমান মোক সেয়া আনি দিলে জেতুকা আনি দিলে। জেতুকা খিনি বতিলো অকমান গৰমৰ দিনত মাথাত লগাই ভাল লাগে ন।
অ' জেতুকা লগালেতো বহুত ভাল চুলিৰ কাৰণে।
জেতুকাৰ লগত অকমান।
মেথি দিলো কিয় দিলো হেনাৰ লগত বান্ধি থৈ দিছোঁ কালি লগাম।
বা বঢ়িয়া।
মই প্ৰত্যক চা প্ৰত্যক ৰবিবাৰে ৰবিবাৰে লগাওঁ আজিকালি।
অ' বহুত ভাল কাম কৰিছা। কিন্তু, সেই জেতুকাটো পাবলে টান আমাৰ ইয়াত। তোমালোকৰ ইফালে।
আমাৰ ইয়াতো নাই নাই নাই আমাৰ ইয়াতো নাই এই তাৰমানে তৰু বাইদেউও। তেওঁৰ বোৱাৰীয়েক থাকে তোমাৰ গীতা মন্দিৰৰ ফালে ন সেইফালে সিহঁতৰ গছ আছে। ত, বৌ তালৈ গৈছিলে, যাওঁতে লৈ আহিছে আনোতে মই কৈছিলোঁ, যে অলপমান বেছিকে আনিব মোক মোৰ কাৰণেও আনিব। ত' বৌয়ে অলপ বটিয়ে লৈ আহিছিল। তাৰপিছত মোক বটাহ খিনিয়ে দিছিল কিন্তু ভাল বটাও যোৱা নাছিলে মই মিক্সিত আকৌ মাৰিলোঁ।
অ' অ'
মালো মানে হৈছে।
অ' হেৰি তুমি তোমাৰ তুমিতো অফিচ গৈ আছা।
অফিচ গৈ আছোঁ। ডেইলি অফিচ গৈ আছোঁ। এইকেইদিনহে বন্ধ পালোঁ শুকুৰবাৰৰ পৰা।
অ' শুক্ৰবাৰৰ পৰা বন্ধ ন তোমালোকৰ ভাল বন্ধ গৈছে দিয়া। তোমালোকৰ হেৰি অফিচত। অ' তোমালোকৰ অফিচত কিবা কিবি সেয়া হৈ থাকে ন প্ৰগ্ৰেমবোৰ হৈ থাকে ন।
হৈ থাকে, হৈ থাকে, তাৰমানে কি এই ৰবিবাৰে জানো সেয়া যোৱা নাছিলে য়োগ দিৱস। যোৱা নাছিলে ত ৰবিবাৰেতো অফিচ বন্ধ থাকে ন। বন্ধ থকাৰ কাৰণে এইটো আমি সোমবাৰৰ পৰা তিনি দিন চেলিব্ৰেটি কৰিলোঁ। সোম, মংগল, বুধ তিনি দিন। চেলিব্ৰেট কৰিলোঁ আৰু তিনি দিনতে তোমাৰ ধৰা বাহিৰৰ পৰা মানুহো আহিছে।
উম।
বাহিৰৰ মানুহ আহিছে শিকাবৰ কাৰণে। অ' এটা ভাল সংস্থাৰ পৰা মানুহ আহিছে।
অহ'
আমাৰ ওচৰৰে হয় উম, হেপি হেপি কিবা এটা আছিল সংস্থাটোৰ নাম। তাৰ পৰা আহিছে মানুহ আমাক শিকাইছে। বহি বহি কৰা যোগাসন শিকাইছে, থিয় হৈ কৰা। ব্যায়াম বিলাক শিকাইছে বহুত ধুনীয়া ধুনীয়া শিকাইছে।
অ' মই দেখিছোঁ তোমাৰ। ষ্টেটাছ লগাইছিলা ন ইমান ভাল লাগিছে চাই। এনেকুৱা হৈ থাকিলে ভাল লাগে ন।
এতিয়া আৰু আমিও টাইম টো টাইম য়োগা কৰি থাকো। বহুত যিখিনি শিকাইছে আৰু ধৰা মেডিটেশচন বিলাক এইবিলাক কৰি থাকো আৰু। আৰু তোমাৰ আতাৰ আগতে কেইটা। কেইদিনমান আগতে হৈ গ'ল বিশ্ব পৰিৱেশ দিৱস হ'ল ন পৰিৱেশ দিৱসত। পৰিৱেশ দিৱসতো আমি গছ পুলি ৰুইছো, মই নাহৰৰ পুলি ৰুইছো। নাহৰ পুলি ৰুইছে, উম অফিচতে।
অ'। তোমালোকৰ এইবোৰ হৈ থাকে যে বহুত ভাল দেই। মানে মই তোমাৰ পায়ে থাকো য়োগা সেয়া হলে য়োগা দিৱস তুমি তোমালোকে সেইখিনি কৰা।
আমাৰ গোটেই বিলাক মানে এটা এটাকে সেয়া চেলিব্ৰেট কৰেই আৰু।
অ' সেইটো কিন্তু বহুত ভাল কথা দেই।
আৰু এতিয়া কেইদিনমান পিছত হিন্দী দিৱস। হিন্দী দিৱস দিনা আমি হিন্দীত চব কৰিব লাগিব হিন্দীত লিখিব। লিখিব লাগিব এনেই আমি হিন্দীত লিখা লিখি কৰোঁ। কিন্তু বেছিভাগ মেক্সিমাম কাম ইংলিছত হয় ন কিন্তু এতিয়া হিন্দী লি লিখিব লাগিব হিন্দীত মানে কম্পিটিচন বিলাক পাতিব। একদম লাষ্টৰ দিনা আকৌ আন্তাকচৰৰি হব সেইদিনাখনো কন্তাকচৰি কৰিম ভাল লাগে আৰু কিবা এটা নে কিবা এটা হৈ থাকে।
অ' তোমালোকৰ হৈ থাকে মই দেখি থাকোঁ ন। এইটো কিন্তু বহুত তোমাৰ, মহিলা দিৱস হয়, তোমালোকৰ এই বস্তুটো বহুত ভাল দিয়া।
মহিলা দিৱসৰ দিনাতো আৰু ভাল লাগে চবেই মানে নিজৰ নিজৰ পচ পচন্দৰ ড্ৰেছ পিন্ধি আহিব পাৰে আমাৰ এনেও ৱেষ্ট আমাৰ নিজৰ কালচাৰেল ড্ৰেছতটো পিন্ধিব কয় আৰু। সেইদিনা, তাৰ পিছতে আৰু আমাক আমাকে বেছি মানে সেইদিনাখন ট্ৰিট কৰে ন ভাল লাগে আৰু। গোটেই মহিল বিলাক, তাৰ পিছত মিটিং চিটিং হয় কোনোবা এগৰাকী ভাল মহিলাক মাতে। তেওঁ আমাক অকমান, উম।
ভাল লাগে তোমালোকৰ ভাষণ দিয়া আৰু তোমালোকৰ অফিচৰ গোটেইখিনি মহিলাখিনিয়ে তাৰমানে নিজৰ নিজৰ সাজ পোছাকবোৰ যে পিন্ধি যায় মেখেলা বিশেষকৈ আমাৰ অসমীয়া মেখেলা চাদৰবোৰ ন। দেখি ইমান ভাল লাগে।
অফিছটো
অ' বহুত ভাল লাগে, মানে মই দেখি তাকে ত ক ইমান
সৰস্বতী পূজা পাতে, বিশ্বকৰ্মা পূজা পাতে।
অ' সেইটো বহুত ভাল। অ' তোমালোকৰ এটা ভাল সেয়া হয়, সময় এটা এটা পোৱা।
উম কাৰণ কামৰ মাজত অকমান তোমাৰ নিজৰ এটা লাগে ন।
অ' অ' সেইবোৰ তাৰমানে কি হয় অফিচত উদযাপন কৰা ন তোমালোকে গোটেইখিনি, মানে পূজা পাতল সেইবোৰ কৰা ন। মানে ভাল সেইবোৰ থাকিলে এটা মানে কি হয় পৰি পৰিৱেশ টো এটা ভাল এটা হৈ থাকে।
উম। আৰু কামৰ মাজত তোমাৰ অকমান এনেকুৱা হলে ন মাইন্দটো ফ্ৰেছ হৈ যায়।
অ' অ' সেইটোৱে সেইটো বস্তুটো দৰকাৰী বহুত দৰকাৰ।
উম, আমি এতিয়া অ'। সময়ে সময়ে আমি এঘন্টা সময় ওলাই যোগো কৰো।
অ' এইটো সদায় কৰা নে?
অ' সদায়ে কৰো বুলি ধৰা সদায়ে কৰো এঘন্টা সময় আৰু আমাৰ সেয়াও আছে। আমাৰ, এইটো উমটো কি আমাৰ জিম ৰুমো এটাও আছে। তাতে, জিমৰ সামগ্ৰীও চব আছে।
অ', বঢ়িয়া।
কিন্তু মই, জিম কৰিবলৈ সময় নাপাওঁ, কেতিয়াবা কৰো আৰু, কিন্তু বেছি কৰিবলৈ সময় নাপাওঁ আৰু কিন্তু তুমি, যেতিয়া মন যায় কৰিব পাৰা, আৰু
অ', আৰু তোমাৰ অফিচৰ সময়টো কেতিয়া, তুমি কেইটামানত যোৱা তোমাৰ অফিচত
সময় হ'ল, দহটাৰ ভিতৰত সোমাবই লাগিব।
অ',
দহটাৰ, এনেইতো টাইমিংটো তোমাৰ চাৰে নটাৰ পৰা ছয়টালৈ।
অ',
কিন্তু চাৰে নটাত, এ পুৰা সোমাই যাব নোৱাৰো আৰু দিয়চোন কিন্তু দহটাৰ ভিতৰত ভিতৰত সোমাবই লাগিব, আৰু তোমাৰ ছয়টা ছয়টালৈকে, ছয়টাৰ আগত ওলাব নোৱাৰো আৰু তাৰ মাজত তোমাৰ অ', দুপৰিয়াৰ আহাৰৰ কাৰণে দিয়ে সময় এটাৰ পৰা দেৰটা
উম-হুম
আধা ঘণ্টা সময়।
অ',
কিন্তু ভাল লাগে, মোৰ অফিচত গৈ কাম কৰি, ভাল লাগে আৰু আৰু মোৰ মানুহ- খিনিও ভাল, গোটেই মোৰ চছেকচনৰ মানুহ খিনিও ভাল, ভাল লাগে আৰু ভাল টাইম পাৰ হৈ য, এই তিনদিন বন্ধ পাইছো যে মোৰ মানে, সিমান এটা সেয়া লগা নাই আৰু যে মানে অফিচত যোৱাই ভাল সেনেকে
অ',
তথাপিও, মাজত বন্ধও লাগে দিয়
সেইটোয়ে হয়, আৰু আৰু অফিচৰ পৰিৱেশবোৰ ভাল হ'লে ভাল, তোমাৰ ওচৰৰ-পাজৰৰ মানুহবোৰ পৰিৱেশ- বোৰ ভালে থাকিলে, ভাল, আৰু হৈনে সেই বস্তুখিনি মানে, ভাল লাগে, পৰিৱেশ ভাল হ'লে চব ভাল লাগে তেনেকুৱা হয়।
মানুহৰ মগজুটো মেইন ন মগ মগজুটো যদি তোমাৰ সেয়া হৈ থাকে, ফ্ৰেছ হৈ থাকে তেনেহলে তুমি চব কামতে তোমাৰ সেয়া হয়। সোনকালে চব কাম বন। কৰি যাও অফিচলে যদিও মানে, সেয়া নালাগে যে অ', নাই ভাল নালাগে আহি আহিব সেনেকুৱা টাইপ নহয়, আৰু মানে ভাল লাগে আৰু গৈ পেলাই। -
হয় দিয়া, সেইটো বস্তুটো বহুত দৰকাৰ, আমাৰ কাৰণে।
উম, তুমি কৰ'বাত কিবা কৰি আছা নেকি।
নাই, মই বৰ্তমান একো কৰা নাই, এতিয়া মই ঘৰতে।
কিহবাত দেখো যে, কিবা কৰে সেয়া নেকি, এই যে গোটৰ কিবা
অ', মই গোট এখনত সোমাইছো সোমাই তাতে আমি মানে বাৰ জনী মহিলাক, আমি এখন চচা গোট এটা খুলিলোঁ ত' সেইবিলাক মানে আমি কাম। - অকণমান, আগুৱাই গৈ আছোঁ আৰু আমি মাহত মিটিং এখন দিওঁ।
উম,
তাৰে, আমি মানে সেই পইচা চইচা আমাৰ উঠোৱা হয়।
উম, মানে, গোটটোৱে কিহৰ কি লৈ কাম কৰে। হেল্ল'
অ', শুনিছা
অ', গোটোৱে কি হক লৈ কাম কৰে।
হেল্ল'
অ', শুনিছা
অ', কোৱাচোন
মানে, তুমি যে, গোটো চলোৱা বুলি কৈছা গোট এটা আছে।
অ'।
সেই গোটটোত মানে কি কাম কৰে?
সেই গোটটোৰ মানে কি হয়? আমাৰ যে সেই চৰকাৰৰ পৰা যে, সুবিধাবোৰ যে, আহে যে
উম।
সেই সুবি, সেই গোটটোত সোমালে তোমাৰ তাৰমানে কি হয়? চৰকাৰে যিবোৰ সুবিধা দিয়ে, সেই সুবিধাখিনি পোৱা যায়।
আচ্ছা। অ', তাৰমানে তুমি মহিলা খিনিক সজাগ কৰা আৰু
অ', সজাগ কৰোঁ আৰু তেনেকে আমি মিটিং ক'ত দিব লাগে, কেতিয়া দিব লাগে, সেইবোৰ আমি মানে এ, মহিলাখিনি আমি গোটাওঁ, গোটাই মেলি আম আমি সেইয়া কৰোঁ, মানে, মিটিং এখন দিওঁ দি, তাতে আমি কথাবোৰ আমি পাতোঁ।
অ', আজিকালিটো চব পিনে তোমাৰ এনেকুৱা হৈছেই, দেখা নাই, ভাল এইটো ন? মানে মহিলা সজাগী কৰণটো হৈছে, চব পিনে, সেইটো কাৰণে বহুত ভাল। উম।
মানে কি হয়? তোমাৰ মানে গোটত থাকিলে মানে, বহুতখিনি তুমি কামত আগ বাঢ়িব পাৰা মানে, এতিয়া তোমাৰ যিটো, তোমাৰ নিজৰ এটা টো সেয়া আছে তোমাৰ, মানে তোমাৰ যিটো নিজৰ টেলেণ্ট আছে যে, সেই টেলেণ্টটো তাৰমানে তুমি সেই গোটৰ সহায়ত, তেমি মানে আগবাঢ়ি যাব পাৰিবা, মানে এনেকুৱা ধৰণৰ টেলেণ্ট তুমি কিবা বনাব পাৰা, ত', আমি এনেকে বিহু-পূজাত যে ষ্টল-দোকানবোৰ যে দিয়ে যে, সেইবিলাক আম অ', সাহাৰ্য, অ', অ', অ', সেই-সেইবিলাক প্ৰদান কৰে। ত', সেই সেনেকুৱা, আমি এখন গোট খুলিছোঁ আৰু তেনেকে চাওঁচোন কিমান আগবাঢ়ি যাওঁ, সেয়াই আৰু নতুনকে খুলিছোঁ আমি
উম, উম।
তেনেকুৱা, সেয়াই বাকী সেনেকে আমি আগবাঢ়ি যোৱাটোৱেই ডাঙৰ কথা হয় নে?
হয় হয়, কিয় নহয়! আৰু কিবা এটা, নহয় কিবা এটা মানুহে অকণমান নিজকে ব্যস্ত ৰাখিব লাগে, কাৰণ কামৰ মাজতে কামৰ মাজতে, সেইটো এটা বহুত দৰকাৰী হয় নে নহয়? চব পিনে যেনেকে নিজৰ শৰীৰো চাব লাগিব, কামো চা চাব লাগিব, ব্যস্ত য'তে পাৰ কৰিব লাগে, তেতিয়া বেয়া চিন্তা-ধাৰা, বেয়া সেয়াবোৰ নাহে মনলে
অ', নাহে নাহে, সেইটো হয়। আকৌ ৰাতি পুৱা চাৰে-চাৰিটামানত উঠি, মই আকৌ অকণমান
খোজ কাঢ়া ন? অ', অ', মই সেইটো গম পাইছোঁ। সেইদিনা দেখ খিলেও আমাৰ এওঁ তোমাক, কমাৰ্চৰ ওচৰত
অ', দেখিছে নি?
আ, আ, বৰপেটা গৈ আছিলে, কৈছে অঞ্জুক দেখিছোঁ, হেডফোন লগাই খোজ কাঢ়ি আছে, কথা পাতি-পাতি এনেকে কৈছে। মই কৈছোঁ অ' অ', কৈছে অ', আজিকালি তাই খোজ কাঢ়ে।
অ', হেডফোন লগাই সেই গান শুনি-শুনি তেনেক কে যাওঁ আৰু
উম, ভালেই কৰা। এইটো সময় উলিয়াব লাগে নিজৰ কাৰণে। মোৰ নহয়গে, দিয়াচোন আকৌ ৰাতিপুৱাই সোনকালে উঠি যোৱা কৰা, মানে খোজ কাঢ়িব যোৱা মানে মোৰ অফিচ দেৰি হৈ যাব।
আ, নহয় তোমাৰ অফিচো আছে ন?
মই কিন্তু আহাৰ টাইমত সদায় খোজ কাঢ়ি আহোঁ।
অ', সেইটো কিন্তু ভাল কথা। আমাৰ শৰীৰৰ কাৰণে খোজ কঢ়াটো বহুত দৰকাৰ।
উম আহহাৰ টাইমত মই পুৰা ঘৰত অফিচৰ পৰা ঘৰলৈকে খোজ কঢ়ো
আহ খোজকাাঢ়িব লাগে
ৰাতিপুৱা যোৱাৰ সময়ত দৌৰা দৌৰি হৈ দিয়াচোন সেইটো
অঁ অঁ উম এইটোোৱে খোজ কঢ়াটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল অ তথাপিও মানে খোজ কাঢ়িব লাগে আৰু খোজ কঢ়াটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল অ হ'ব হ'ব উম সেইখিনিও তোমাৰ যথেষ্ট
যথেষ্ট যথেষ্ট লাগে ব উম উম উম তাৰ পিছত আকৌ ওপৰতল কৰি থকাও যায় ন অফিচত অফিচত চিৰি কেইটা ওপৰতল কৰিয়ে থাকো দিনটো তিনি চাৰিবাৰ মান